অ' শুনিছানে?
আহ শুনিছো শুনিছো, কি খবৰ?
তোমাৰ?
অ' মোৰো ভালেই দিয়া।
অ', এ কি কৰি আছা?
মই এনেই আছো, তুমি?
অ' মইো এনে আছো।
অ', অ', কৰ'ৰবাত ফুৰিব চুৰিব গৈছিলা নেকি?
অ', আজি অলপ এই ফেঞ্চি বজাৰ গলো।
অ', অ', তাতে কি কি চালা বজাৰত?
তাতে বস্তু কিনিলো, তাতে হেৰি কম দামী ইমান বস্তু আছিলে গুটি খিনি উঠাই আনিবই মন গৈছে মোৰ।
অ', কি কি আছিলে?
তাতে তোমাৰ কি কি চেন আছিলে তাৰপিছতে মাথাত মৰা কিলিপ আছিলে। আৰু ম এই কাপোৰ আছিলে। অ', সেনে সয়াই আছিলে মানে আৰু এক হেৰি মানে কিবা কিনিব পাৰা বস্তু বা হেৰি এতিয়া ছোৱালী মানুহৰ যিটো এক্সেচাৰজ বুলি কয় সেইটো বেছিকে আছিল আৰু, সেইটো আকৌ বেছিকে আছিল। অ', ভালেই লাগে।
তাকে, তুমি কি কি কিনিলা?
মই, মই হাফ পেণ্ট এটা কিনিলো, তাৰপিছত কি কিনিলো? হাফ পেন্টো আৰু ম হেৰি ফোন কেচ এটা কিনিলো মোবাইলত
অ', অ', খবৰ ডঙা কিনিছা।
অ', অ', তাৰ পিছত অ', ম মই সেই দুটাই কিনিলো।
অ', ভাল লাগে ন? অ', অ'। নহয় বস্তুবোৰ চালে ভাল লাগে ন কিমান ধুনীয়া ধুনীয়া বস্তু পায়।
পাৰিলেতো গোটেই খিনি উঠাইে আনো মই।
অহ ঠিক কৈছা।
কিন্তু কি কৰিবা আৰু নিদিয়ে ন সোজা বস্তুবোৰ।
বস্তু আৰু টপবোৰ দেখিছে কিমান কম দামেই দামি টপ।
অ'। আৰু হেৰি কি বুলি কয় ৱেষ্টাৰ্ণ হেৰি কাপোৰবোৰ দিয়ে।
অহ।
ততে যাই তামনেম দিল্লী যেনেকুৱা ছাৰজনী নগৰ ইয়াতেও সেনেকৈ ফেঞ্চি বজাৰ।
মানে মন চলাতটো মানে ফেঞ্চিং বজাৰত কমত বিক্ৰী কৰে আৰু।
অ', তাকো এই দামী দামী মানে কি এই যে হেৰি দোকানবোৰ যে হেৰি বহে তাতে দামী। ইয়াৰ ৰাস্তাত যে বহে দোকানবোৰ ফুটপাথত সেইবিলাক কম নামি। এ মই তাৰমানে আজি গম পালো যে ফেঞ্চি বজাৰ বজাৰৰো ভাগ আছে মানে।
হয় নেকি?
অ', মই আজি যাই গ, মানে এতিয়া হেৰি কি বুলি ক এই যে ডাঙৰ হেৰি কি বুলি ক দোকানবোৰ যে বনাই থৈ দিয়ে। সেইবোৰ সেইবোৰ দামী আৰু যোনবিলাক মানে ফুটপাথত বহি থাকে সেইবোৰ কম দামী।
অ'।
মই আজিয়ে গম পালো এনেকুৱা চিচটেম টো।
অ'।
তুমি কৰ'বাত গৈছানে আজি?
নাই নাই আজি ঘৰতে আছো ৰ'বা, মই আজি কম্পিউটাৰ ক্লাছতো নগলো।
ইটো নগলা।
এ উম অলপ ভাল লাগি থকা নাই ৰ'বা পেট টো সেইকাৰণে।
অ'। আৰু কি কথা পাতো? আৰু কলেজটো খুলিবই আৰু আৰু এমাহ আছে নেকি বন্ধ।
এমাহ আছে খুলিব আৰু।
অ' সোনকালে খুলক দে মোৰ ঘৰতটো মানে বহি বহি থাকি আৰু মানে আমনি লাগি গৈছে।
এনে খুলিব খুলিব জলদি খুলিব।
অ'।
অ' খুলিলে ভাল হয় মানে তেতিয়া বৰ লাগি নাথাকিব আৰু।
অ' সেইটোয়ে মানে কি এতিয়া মানে বহুত মানে হেৰি লাগি থাকে। লাগে আৰু, অ'।
এতিয়া মানে কলেজ চলেজ খুলিলে মানে তুমি ফ্ৰেণ্ডৰ লগত থাকা বৰ নাপায় আৰু দিন মানে কলেজত থকা যায় তেতিয়া বৰ নালাগে।
অ' তেতিয়া বৰ নালাগে। হেৰি বন্ধু বান্ধৱী বোৰো লগ পাম নতুন নতুন মানুহ নতুন নতুন আ কালচাৰ
অ' আকৌ প্ৰগ্ৰাম চগ্ৰামো হ'ব।
অ' আমি এতিয়া স্কুলৰ পৰা যোৱাহে, কলেজৰটো নাজানো কেনেকুৱা কি?
উম, উম, উম সেইটো হয় ন তাকেই।
উম।
খুলিব আৰু জুলাই মাহটো আছে জুলাই মাহতটো গুচি যাব
অ' এতিয়া কাপোৰ হে ক'ত চিলাব দিও ভাবি পোৱা নাই।
অ' কাপোৰ ক'ত চিলাবা তুমি?
মই ভাবিছো কলেজৰ ওচৰতে চিলাও নেকি?
অ' অ' কলেজৰ ওচৰতে ন' অ' মইও তাতে চিলাইছিলো ৰ মইও তাতেই চিলাম ভাবিছো।
অ' মই আক সেইদিনা সুধি আহিলো যে কিমান হেৰি পইচা পাতি কওঁক চোন সেই মানুহটো আকৌ হেৰি দুটা হেৰি ওলাইছে এটা কটন এটা টেলিকটন।
অ' অ' কটনটো নলবা কটনটো মানে বহুত লেতেৰা হৈ যায় জানা দেখিবলে।
হয় নেকি?
কিন্তু কটনো লৈছিলোঁ আৰু তাত নৰ্মেল চিল্কৰ টাইপ দেখাইছিল ন।
এই টেলিকটন বুলি কৈছে সেইটো। টেলিকটনটো ভাল নেকি? কি?
অ' নৰ্মেল কটনতটো নল'বা। মোক মোক এটা চিলাই দিছিলে একদম মানে লেতেৰা এনে কাপোৰটো গৰমত ভাল, কিন্তু ভাল নহয়।
আৰু এটোয়া এই টেলিকটন নেকি ছিল্ক
অ' অ' অ' অ' সেইটো ভাল হয়। সেইটো ভাল হয় সেইটো তুমি স্ত্ৰি নকৰিলেও স্ত্ৰি কৰাটাইপ লাগে।
অ'।
তেতিয়াহ'লে মই এইটো কিনিম। এই এইটো- এইটো কি কয় চিল্কৰ নেকি এইটো অ' সেইটো সেইটোত কিন্তু কটনতকে দামটো বেছি অলপ।
অ' সেইটো দামটো বেছি আছে অ', তাকে।
আৰু হেৰি কিতাপ বোলে হেৰিত নিদিয়ে।
কি কলেজে নিদিয়ে নেকি।
নাই নিদিয়ে কলেজত।
কিয়।
এ কিতাপ হেৰি বেলেগৰ পৰা কিনিব লাগে বোলে।
হে কিনিব লাগে নেকি, গম নাপাওঁ তেতিয়াহ'লে।
অ' ইয়ে খালি হায়াৰ ছেকেণ্ডাৰীত দিয়ে।
অ' মানে আমি কিনিব লাগিব।
অ' সিদিনাখন হেৰি কি বুলি কয় পাপা লগ পাপাৰ লগত গ'লো মই। তাৰে টিচাৰ এজনীয়ে ক'লে।
অ'।
আৰু কিবা বোলে হেৰি লাইব্ৰেৰী কাৰণে কাৰ্ড বনাব লাগে।
কাৰ্ড আকৌ কিহৰ কাৰ্ত।
লাইব্ৰেৰীৰ কাৰণে।
কাৰ্ডটো কাৰ্ডৰতো কথা শুনা নাই- নাই এনে লাইব্ৰেৰীৰ।
ক এইটো এই সিদিনাখন যাওঁতে তো ক'লে মাক যে এখন কাৰ্ড বনাব লাগিব। চাগে এইটো ডিগ্ৰী বিলাকৰ চাগ কাৰনে ছাগে, এ মই নাজানো দেই কৃষ্ণ প্ৰভু। উম্, সেইখন তেওঁ কৈছে কি যে ৰিচিপ আৰু কিবা এটা নিব দিলে, এডমিছ ছন লোৱা ৰিচিপ্ট খন আৰু কি নিব দিলে কিবা এটা নিব দিছে আৰু।
অ' অ'- অ' আৰু তোমাৰ গ্ৰুপত কিবা মেছেজ দিছে নেকি।
মই চোৱাই নাই ৰ'বা বহুত দিন।
অ' গ্ৰুপটোতো টেলিগ্ৰামত হৈছে ন।
দিন চোৱা নাই। এতিয়া চাব লাগিব ৰ'বা। অ'-অ'
উম, কৰিলে আৰু একেলগে থাকিব পাৰিম আৰু ন।
অ' সেইটো- সেইটো ভাল হয় কিন্তু।
উম, তেতিয়া ভাল হ'ব।
হে।
তেতিয়া ভাল হ'ব আৰু।
অ' এইটো তেতিয়া ভাল হ'ব আৰু।
অ'।
মইতো- মইতো ভাবিছিলো যিমান দূৰ কলেজ হ'ব সিমানে ভাল। ঐ মই এতিয়া আকৌ বেছি ওচৰতহে পালো।
অ' দূৰ হ'লে আৰু ফ্ৰেচাৰ্চ চেচাৰচত যাব নোৱাৰিবা ন।
নোৱাৰি নেকি।
সেইটো এটা প্ৰব্লেম হৈ যায়।
অ' মানে ন মই আগতে ভাবিছিলো কলেজখন দূৰ হ'লে কাষতে ৰুম এটা ভাড়া কৰি কেনে থাকিম। এ সেনেকে ভাবিছিলো অ' কিন্তু এতিয়াকে চব আশাত চেঁচা পানী ঢালি-ঢালিল৷ যিমান হয় এতিয়া চব ওচৰত তে হ'ল, উম, এ- এ- এতিয়া হেৰি
একো নাই, একো নহয়, একো নাই ভালে৷ আজিকালি অলপ বেয়াও লাগে। তাত মানে ফ্ৰেছাৰ্ছবোৰ মানে ৰাতিলৈকে থাকিব পাৰে যে এনেকে।
হা?
ফ্ৰেছাৰ্ছ।
অ' ফ্ৰেছাৰ্ছ ৰাতিলৈকে হয় নেকি?
উ-ৰাতি মানে ইমান ৰাতি নহয় আৰু, মানে কি কয় সাতটা মানত খতম হৈ যায়৷
অ' তেতিয়াহ'লে থাকিব পাৰি আৰু।
উম পাৰি, সাতটাৰ পিছত আৰু বন্ধ৷ কাজিয়া হয় ন, কলেজত সদায়৷
কলেজত কাজিয়া হয়?
অঁ,
আয়ে। কাজ কাজিয়াও হয়, এইবিলাক স্কুলত দেখা নাছিলো দেই৷
ইয়াৰ কলেজত বেলেগ।
আহহ আৰু কলেজত ভালকে নাজানো নহয় কি কি থাকে? অ' অ' আৰু হেৰি কি বুলি কয়, আজি কি'হেদি ভাত খাবা তুমি?
আজি মই খালো। হেৰি আনিছিলে মাছ আনিছে, মাছ বনাব৷
আহ, তুমি খালা নেকি? আহ!
তোমালোকৰ কি বনাব?
আমাৰ আমাৰ কি বা বনাই আছে, কলদিল ভাজি আছে নেকি!
অ কলদিল, মই কলদিল ভাল নাপাওঁ৷ তুমি ভাল পোৱা?
মই ভাল পাওঁ কিন্তু, মই কলদিল ভাল পাওঁ৷
অ-অ ঠিক আছে দিয়া৷ উ-উ দিয়া৷
অ